হয় কি কৰি আছে?
আছিলোঁ এনে আপুনি?
অ, আছিলোঁ দিয়ক এনেই বহি পেলায়।
অ',
হয় বাকী খোৱা -বোৱা কৰিলে?
কৰিলোঁ -কৰিলোঁ আপুনি?
উম, কৰিলোৱে আপোনাৰ গাটো বেয়া নেকি ইমান মানে আপুনি ধৰক মন মাৰি -মাৰি কথা কৈছে?
নাই নহয়।
হয় হয়, মানে তেনেকুৱা লাগিছে আৰু মাতো ভইচটো।
নাই, গৰমত হৈছে আৰু বেমাৰ বিলাক।
হয় দিয়ক গৰম যিহে পৰিছে।
হয় হয়।
গৰমত মানুহবিলাকৰ আজিকালি ধৰক ঘামুচি হৈছে তেনেকে।
হয়।
হয় যিমান মানে ধৰ পায় সিমান ধৰক মানুহবিলাকে এতিয়া ধৰ গৰমৰ পৰা নিজকে দেহাত ত'ধৰক ভাল দেখিব লাগে নহয় জানো?
হয় হয়।
আৰু গৰম ধৰক পৰিবই তেনেকে ধৰক ইণ্ডাষ্ট্ৰি, কল -কাৰখানাত লৈ বেছি হৈছে আপোনাৰ যান জঁট এইবিলাক মানে উঠি পাইছে ন গাড়ী গোৰা কিমান হৈছে? তাৰপৰা আপোনাৰ চাওকচোন ধূলি মানে ধূলিকনাবিলাক কিমান মানে প্ৰদূষন হৈছে? তাৰ পৰা মানুহবিলাকৰ কি হৈছে কাহ, চৰ্দি, জ্বৰ। ইত্যাদি বহুত মানে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ বিলাক বেছি বাঢ়িব ধৰিছে গৰমত। ফলত
হয় হয়।
হয়। সেইকাৰণে মানে আমি ধৰক যিমান পাৰো ধৰক ঘৰতে থাকিব লাগে তেনে বহি কৰি। ঘৰতে থাকি আপোনাৰ ধৰ ৰেষ্টত থাকিব লাগে কলেকো ধৰক এনেকে গৰমত ওলাই। যাব নালাগে, নহয় জানো?
হয়, মানে গৰমত ওলাইতো যাব লাগিবই যাৰ কাম থাকে তেওঁলোকেতো ঘৰত থাকিব নোৱাৰে দিয়কচোন। তথাপিও যেনেকে পাৰে আৰু।
হয় হয়, গতিকে যিমান পাৰোতে ঘৰৰ ভিতৰতে থাকিব লাগে। বা, গছৰ তলত তেনেকে বহি ঠাণ্ডা হাৱা লৈ পেলাই। তেনেকে থাকিব লাগে।
নায়ে প্ৰায়।
হয় হয়। আৰু আপুনি চাবচোন এতিয়া মানে কলকৰখানা ইম্প মানে। ইণ্ডাষ্ট্ৰী বিলাক ইমান দিনক দিনে বাঢ়িব ধৰিছে, তাৰ ফলত কি হৈছে গছ গছনি বিলাক বেছি কটা পৰিছে। নহয় জানো।
হয় হয়।
হয়, সেইকাৰণে মানে আপোনাৰ ধৰক উহো মানে। মানুহ বিলাকৰ মানে দিনক দিনে গৰম বেছি বৃদ্ধি পাইছে আৰু। মানে আপোনাৰ মানুহৰ ঘনত্ব বেছি মানুহৰ ঘন বসতি বেছি হৈছে।
হয়।
সেইবিলাকে আৰু, আৰু গৰমত চাবাচোন আপুনি যিমান পাৰি ধৰক ঠাণ্ডা বস্তু। বস্তু খাব লাগে যেনেকে ধৰক দৈ। বা, তেনেকে ভাতটো কমাই খাব লাগে তেনেকে ধৰক দৈ চিৰা তেনেকে যিটো কয় ন। সেই বস্তু বেছি খাব লাগে ধৰক নেমু চৰবত। টেঙা পানী বা ফল মূল‌ ফলৰ ৰস। তেনেকে বেছি মানে মিক্সিত মাৰি পেলাই তেনেকে। ফলৰ ৰস বিলাক তেনেকে খাব লাগে, আজিকালিটোত বহুত যন্ত্ৰ ওলাইছে ন বা তেনেকে ফলৰ জুচ বনাই খোৱা। বা তেনে ঘোল বুলি নহয় নহয় ঘোল, কল দি আপোনাৰ দৈ দি তেনেকে যে পিঠাগুৰি দি বনায়। ঘোল সেইটো তেনে ঠাণ্ডাত খাব পাৰি মানে সদায় নহয় ধৰক। আৰু ধৰক আপুনি ধৰক ঘৰুৱা যিবিলাক মানে ধৰক খাদ্য আমাৰ যিবিলাক ধৰক। খাদ্য সম্ভাৰ মানে ঘৰতে যোন বিলাক হয় ন সেইবিলাক বস্তু খালে বেছি ভাল হয় আৰু মানে সাৰ নিদিয়া ৰাসায়নিক সাৰ নিদিয়া যোনবিলাক বস্তু ঘৰতে থাকে ন। তেনেকে কলডিল, কল পচলা তেনেকে ধৰক মেম মানে। অমিতা ঘৰতে কিছুমান বস্তু হয় ন শাক পাচলি যিবিলাক ঘৰতে হয় সেইবিলাক মানে হেল্ডি বস্তু খালে মানে বেছি শৰীৰটোও ভাল হৈ থাকে আৰু আপোনাৰ শৰীৰৰ ব্যায়ামো পৰি থাকিব লাগে সোনকালে ৰাতিপুৱা উঠি উঠি নহয় জানো।
হয় হয়।
হয়। বাকী সেইবিলাকে আৰু বাকী ঘৰত কি কৰিছে মানুহ বিলাকে।
আছে সকলো এনে, আপোনালোকৰ ভাল।
অ। ভালেই দিয়ক। থাকেই, বাকী আপোনালোকৰ সেই পিনে গৰম কেনেকুৱা সেইপিনে ‌?
গৰম আজি ইমান নাই, আগৰ এসপ্তাহ দুসপ্তাহত কে আজি অলপ ঠাণ্ডা মানে ব। বতৰটো ৰ'দ নাই।
হয়।
আপোনালোকৰ ফালে?
আমাৰ পিনে যথেষ্ট গৰম পৰিছে। মানে এতিয়া ধৰক খেতিয়ক বিলাকে ধৰ এই গৰমত বৰষুণ নোহোৱাৰ ফলত মানে কি হৈছে - খেতি বাতি কৰিব পৰা নাই তেনেকে মানে নোহোৱাৰ ফলত কি হৈছে আপোনাৰ ধৰক ব কমি যোৱাৰ লগে লগে আপোনাৰ ধৰক মানে মানুহবিলাকে ধৰক কঠিয়া পেলাই থৈছে কঠীয়া পেলাই থলেও হলেও আপোনাৰ ধৰক খেতি বাতি হোৱাগে নাই আৰু তেনেকে ধৰ ৰুবলৈ পৰা নাই আগতে ধৰক আহাৰ মাহত চেচে হয় এতিয়াচোন আহাৰ মাহ শেষেই হবহি বৰষুণে পৰা নাই বৰষুণ নপৰিলে খেতি খেতিয়ক বিলাকৰ বিলাই নাইকিয়া হব আৰু আমাৰ ধৰক মানে যোনটো মানে খেতিৰ যোনটো ধান ন এটা খেতিয়ে কৰা হয়। গতিকে মানে খেতিয়ক বিলাক বহুত পিছপৰা হৈ যাব মানে বহুত মানে অসুবিধাৰ সৃষ্টি কৰা যোনবিলাক জেগাত ধৰক চৰকাৰে ধৰক, যোনবিলাক ধৰা পানী যোগান আঁচনি দিছে সেইবিলাক জেগাত বাৰু একো নাই বাৰু হ'ব আমাৰ এইপিনে মানে তেনেকুৱা সুবিধা নাই, বা চৌলাৰ তৌলাৰ লগাই দিছে ন আমাৰ তেনেকুৱা সুবিধা নাই যোনে যেনেকে পাৰিছে বতৰ হোৱাই নাই সকলোৱে কঠীয়া চঠিয়াই পেলাই তেনেকে থৈ দিছে বাৰু
হয়।
হয় সেই বিলাকে আৰু আৰু গৰমত ধৰক তেনে কি আৰু মানে মানুহে পথাৰলৈ যাব নো চবে ধৰক গছৰ তলত পুখুৰীৰ পাৰত তেনেকে বহি বিচনী মাৰি মাৰিয়ে দিন কটাইছিলে।
হয় গৰমটো বহুত পৰিছে যে
উম হয় হয় বাকী ঠিকে আছে ধ আপোনাৰ যদি গাটো বেয়া লাগি আছে।
নাই নাই কওক শুনি আছোঁ
নাই মাতটো কাৰণে তেনেকুৱা আহি আছে যে হয় বাকী কওক কি কৰি বা গৰমত আমাৰ ধৰক কেনেকে কি কৰিলে ভাল হয়,
উম খোৱা বোৱা আপোনালোকৰ সেইফালে উ মানে এনেই ঘৰুৱা শাক পাচলি কৰিছেনে?
নাই ঘৰুৱা শাক পাচলি তেনে একো কৰিব লগা মানে তেনেকে গৰমত কৰিবই পৰা নাই যিখিনি আছে ধৰক সেইখিনি বাৰু আছে ঘৰুৱা যোনখিনি ধৰক বন ঔষধেই এইবিলাক ধৰক আছে।
নহয় আপোনাৰ সাৰ নিদিয়াকো ধৰি লওক ভাত কেৰেলা, কোমোৰা, লাউ তেনেকুৱা
অ তেনেকোৱাতো কৰিছে ভাত কেৰেলা, লাউ তাৰপিছত এদিন আমাৰ ধৰক এতিয়া বেছিকে সেইবিলাক নাই আমাৰ বেছি নাৰিকল গছে আছে। তৌ হেৰিয়ে ডাফ চাফ খাই থকা হৈছে আৰু গৰমত।
হয় তাক তাকে আজিকালি মানে আপোনাৰ সাৰ নিদিয়া বস্তু পাবলৈ কমেই ন দিগদাৰেই হয়।
হয় হয় হয়।
গতিকে যিমান পাৰি মানুহে সাৰ নিদিয়ে খাব লাগে।
হয় হয়
যিমান পাৰি মানে সাৰ নিদিয়ে খাব লাগে পাৰি পৰা পক্ষত।
হয় হয়। হয়।
কাৰণ খোৱাটোৱেইটো মেইন ন খোৱাটোৰ পৰাই আমাৰ শৰীৰটো ভালে থাকে বেয়া থাকে সেইটো নিৰ্ভৰ কৰে বাহিয়া বস্তুবোৰ খাব নালাগে ক'ল্ড ড্ৰিংকচ খাব নালাগে ঘৰতে বনাই কৰি খাব লাগে।
হয়।
কিন্তু সৰু ল'ৰা ছোৱালীবোৰকনো বুজাব কোনে ন সৰু ল' ছোৱালীবোৰতো তেনেকুৱাই হয়। খাইয়ে দিয়ে আৰু।
হয়। তেনেকা লোক ফাষ্ট ফুড সৰু ল'ৰা ছোৱালী বিলাকে বেছি খায়। ত তেওঁলোকক ধৰক যিমান পাৰি ধৰক খুৱাব নালাগে।
সিহঁতে নুবুজেও দিয়কচোন সৰু ল'ৰা ছোৱালী ন।
হয় হয়।
ক'লেও এতিয়া আমিও সেইটো বয়সত চাগে তেনেকুৱাই আছিলোঁ।
হয়।
তেনেকুৱাই আৰু সিহঁতে মানে এতিয়া ফ্ৰিজৰ পানী। ঘপককে আহিয়ে খাই দিয়ে পানী নিমিলাই। ত' সিহঁতৰ সেইটো কাৰণে বেমাৰ আজাৰো সৈতে ল'ৰা ছোৱালীবোৰৰ। ঘপকি গৰম পৰোঁতে প্ৰথম প্ৰথম অৱস্থাত বহুত বেমাৰ আজাৰ হৈছিল সেইটো কাৰণেই হয় কাৰণ তেওঁলোকে ঠাণ্ডা পানীবোৰ ঘপককে খাই দিয়ে।
সৰু বুলি নহয় ডাঙৰৰো হৈছে।
হয় হয়।
গতিকে যিমান পাৰি মানুহে মানে, এইবিলাক বাহিৰা হওঁক বা ঠাণ্ডা হওঁক এইবাৰ এই। ভয় লাগে।
হয়।
আজিকালি সেইকাৰণে সৰু ল'ৰা ছোৱালীবোৰৰ বেমাৰো বহুত বেছি চাবচোন।
হয়।
সিহঁতে ভাবে সিহঁতৰ বেমাৰ সিহঁতে ভাবে সিহঁত। সিহঁতৰ বেমাৰ হ'লে কাৰো একো নহয় কিন্তু এটা ল'ৰা ছোৱালীৰ বেমাৰ হোৱা মানে গোটেই ঘৰখনেই মানে সমস্যাত থাকা নিচিনা হয় ন।
হয় হয় হয়।
গতিকে মানে। এটা ল'ৰা ছোৱালী বেমাৰ হোৱা মানে কি আৰু গোটেই ঘৰখন সমস্যাত থাকা। কাৰণ সিহঁতৰ আৰু সিহঁতৰৰে বেমাৰ হৈছে কিন্তু। এতিয়া ডাঙৰতোৱে যোনটো হইজ কৰিব পাৰে সিহঁতে নোৱাৰে সিহঁতে এতিয়া গমেই নাপায় সিহঁত কি হৈছে।
হয় হয়।
গতিকে সেইয়াই আৰু।
হয় যিমান পাৰি ধৰক তেনেকে ধৰক মানে গৰমৰ পৰা নিজে ধৰক অলপ। চেপাৰেট মানে ঠাণ্ডা জাগাত থাকিব লাগে আৰু যিমান পাৰি ধৰক।
হয়। হয় এতিয়াতো গছ গছনিও নাই বোলে আপুনি তেনেকে ঠাণ্ডা জাগাত থাকিব আগত কে বহুত গছ। গছ গছনি কমি গ'ল এতিয়া গছ গছনি কাটি দিছে ন
ইণ্ডাষ্ট্ৰী বহাইছে বিভিন্ন ধৰণৰ
হয়
সেইটো কাৰণে
হয়, বা যিয়ে নহওঁক তো হয় আপোনা লগত কথা পাতিব ভালে লাগিল দিয়ক।
অ ঠিকেই আছে দিয়ক।